হেল্ল'?
অ, শুনিচা?
অ', অ', শুনি শুনা পাই আছো কোৱা?
তুমি ক'ৰ পৰা?
মই গুৱাহাটী পৰা তুমি?
ক, অ, ক
গুৱাহাটীতে।
গুৱাহিতৰ কৰি আছে নে চাপৰ্ আছে।
গুৱাহাটীৰ কি ক'লা?
তুমি গুৱাহাটীত চাকৰি কৰি আছা।
নাই, নাই, নাই, গাত চাকৰি নহয় মানে গুৱাহাটীত মোৰ এইবাৰ ডিগ্ৰী কমপ্লিট হৈছে গুৱাহীত। তেয়া নিজৰ ঘৰ হয়।
ঘ, নিজৰ ঘৰ হয়।
অ', অ'।
ডিগ্ৰী কিহৰ কমপ্লিট কৰিলা?
কমাৰ্চ, কমাৰ্চত কৰিছো।
কমাৰ্চত ক' গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ন হেন্দ
গুৱাহাটী ইউনিভাৰ্চিটি নহয় হেণ্ডিকতটো নায়ে প্ৰায়। প্ৰাকজ্যোতিষ কলেছ।
এইটো ভোৰ মখত যে আছে।
অ', অ', ভৰলো মুখত খান্তিপুৰত যে আছে।
হয়, হয়।
অ, তুমি কি কৰি আছা এতিয়া গুৱাহাটীত? আৰু হায়াৰ ছেকেণ্ডাৰী আৰ্য কলেজৰ পৰা কৰিছিলো।
অকে।
অ, তুমি গুৱাহাটীত কি কৰি আছা?
মই গুৱাহাটীত ব্যৱসায়
ব্যৱসায় অ, নিজৰে ব্যৱসায় আৰু
নিজৰে ব্যৱসায়।
অ, কিহৰ ব্যৱসায় নে।
কাপোৰৰ।
কাপোৰৰ আচছা অ, ক'ত আছে এনে?
এইটো ব্যৱসায়তটো মোৰ আ এডাত আছে।
আ্ছা, আছা। কামাখ্যা মন্দিৰত গৈছা।
মোৰ ঘৰ কামাখ্যা মন্দিৰ তলত।
হে অ, আজিও যাবা অ, এই কেইদিন এইকেইদিন গৈছা।
ডেলি, ডেলি।
ডেইলি যাই আছা অ, মোৰো যাবই। আছিলে কিন্তু যোৱায় নহল এইবাৰ।
কিয় যাব ইচ্ছা কৰিছে যাব লাগে।
যাব ইচ্ছা আছিলে কিন্তু মানে যোৱাৰ সুধিছিলো লগৰ কেইজনীক সিহঁতে বোলে নাযায় কাম আছে সিহঁতৰ।
তাই কাম থাকে কি হ'ল।
কামৰো বোলে প্ৰেচাৰ আছে সিহঁতৰ যাৱাৰ টাইমো নাই বোলে।
ঘৰৰ পৰা, ঘৰৰ মানুহ লৈ আহিলে মোৰ ফাদাৰ মা পাপা বা দেউতাক লৈ আহিলে।
মানে অহ, ই-মাহঁতৰ মানে অহ, গা বেয়া আৰু মানে ইমান দূৰ খোজ কালি যাব নোৱাৰে।
অহ', সেইটোতো হয় বহু দূৰ।
উম' ওপৰ ওপৰ হয় ন ওপৰ হয় ন। আৰু ৰ'দো দিয়ে।
অহ' হয়।
ভিৰ হয় ইমান কাৰণে
ভিৰটো হেভি
উম' এইবাৰ বিছ চিকে ভি
ভয়ংকৰ, ভয়ংকৰ, ভয়ংকৰ
আজি লাষ্ট হয় ন'
নাই, নাই, নাই।
এই কালিনেকি লাষ্ট। উম
আজি শনিবাৰে লাষ্ট টুৱেন্টি ছিক্স। এই কিমান টুৱেন্টি ফাইভ কালি কালি লাষ্ট।
কালি লাষ্ট হ'ব।
উম' তাৰপিছত ব্ৰেকফাষ্ট কৰিলা? মোৰ ঘৰত।
অহ'
দেউতা আছে, মা আছে, মই আছো, মোৰ ভাইটি আছে আৰু মোৰ এটা চোৱান আছে।
অ' অ' তুমি ডাঙৰ।
মাত্ৰ মই ডাঙৰ ইএচ্।
অহ', অহ'।
আৰু তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰতো মোৰ মা আছে দেউতা আছে। ডাঙৰ বা এজনী আছে দুটাকে কু কুকুৰ আছে তিনিটা মেকুৰী আছে।
দুটা কুকুৰ মৰতো এটা আছে।
অহ'আমাৰ দুটা আছে এটা লৰা এটা ছোৱালী।
দুটা চকু বাহ।
উম, দুটা কুকুৰ, দুটা কুকুৰ আৰু তিনিটা মেকুৰী আছে।
ভালে দেখো।
উম, হাঁহ আছে, মুৰ্গী আছে, পাৰও আছে, অ' কুকুৰ কেইতাৰ
হাঁহও আছে, মুৰ্গী আছে, পাৰও আছে।
আছে, শহাপহুও আছিলে দে আগতে, শহাপহুও আছিলে কিন্তু কুকুৰে মাৰি পেলাইছে। আমাৰ মানে দেউতাই ভা পাই উম, আৰু কি কৈছে অ', ছোৱালী-ছোৱালী কুকুৰজনীৰ সেই নাম মাইনা বুলি মাতে ঘৰত, আৰু নহ'লে ব্লেক কি আৰু মানে ক'লা দেখা তাই একেবাৰে ক'লা আৰু। আৰু, আৰু ল'ৰাটো সেই মানে ঘৰত বাবু বুলি মাতে। ল, ছোৱালীজনী ডাঙৰ আৰু ল উ ল'ৰাটো সৰু হয়। কিনা কুকুৰ নহয় আৰু সিহতে
পু মতুৰ চোৱান নাম।
কি নাম?
তুমি গুৱাহাটীত ক'ত থাকা চোৱান, চোৱান।
অ, চান অ, মই গুৱাহাটীত গৈছো ক ওচৰত।
এইয় বৰগাড়ীফালে।
হা।
বৰগৰছ সেইটো।
উ, নাই, নাই, নাই লখৰা চাইগোৰ।
অ, লকৰা চডত বৰৰ লাইনফালে নাইন তেতিয়াল, তেতিয়ালে, তেতিয়ালে হৈ যাব লাগে।
অ', অ', তেতেল অ', অ', সেইপিনে মোৰ লগৰ এজনী থাকে তেতেলীয়া ৰপিনে
মৰ্ণিং ব্ৰেকফাষ্ট কৰিলা।
অ', অ', কৰি আহিলো তুমি?
অ, খলো কৰি চুৰি আহিলো দোকান, চুকান খুলিলো, খুলি বহিলো।
অ', অ', এতিয়া দোকানতে আছা।
অ'।
এইবও লাগিব নহ'লে চলিম কেনেকে। কি বছ কোনো নাম।
নহয় দোকানত এনে মানুহ, চানুহ ৰাখিছ নে নাই।
অ, দুটা ষ্টাফ আছে।
অ', অ', ঠিকে আছে নিজে কৰিলো। আকৌ মানে প্ৰব্লেমো হৈ যায় ন।
ছে কপ নাৰে ন ত এটা বিজনেছ ইম্পচিবল। দচটা লাগিবই।
অ', অ', সে
এটা গোডানত থাকে। এটা মোৰ দোকানত থাকে।
নিছা।
আমি আকৌ অনলাইন চাপ্লাই দিওঁ ন, ফ্লিপকাৰ্ট, মেছো, এমাজনত দিওঁ।
অ'।
তাৰো অৰ্ডাৰ আহে, অৰ্ডাৰ ট্ৰেকিং কৰিব লাগে, লেবেল ওলাব লাগে।
অ', অ'।
নে বিকম কোন চেমিষ্টাৰ কম্প্লট হ'ল।
অ, এইবোৰ, এইবাৰ কমপ্লিট হৈছে।
তে কি ইনকাম কৰিবা।
এনকম, এতিয়ালৈ ভবা নাই নকৰো, বুলিয়ে ভাবিছো।
কি চাকৰি কৰিব বিজনেচ
এতিয়া চাকৰি, চাকৰিৰ মাথা মাৰি লোছো আজিকালি পোৱাতো সহজ নহয় ন, কিন্তু ট্ৰাই কৰিম আৰু যে চাকৰি নাপালো। ত, এনে বহি থাকো লাভ নাই ন কিবাতো কৰিব লাগিব। প্ৰাইভেটকে হলেও সৰুকে কিবা এটা হলেও কৰিব লাগিব আৰু। কম্পিউটাৰৰ কৰ্চ কৰি আছো এতিয়া এক বছৰৰ।
এটা ক ভালে এইটো ভাল কৰিছা এইটো কৰিব লাগে এইটো কম্পিউটাৰ কৰ্চটো কৰিব লাগে বহুত ভাল। লাকেই লাগে বেটে কৰি দিছ মানে স্কুলৰ যোনটো কম্পিউটাৰ চ
হা হা?
যেনেকে স্কুল টাইমত কম্পিউটাৰা থাকে না ক্লাছ টেনত নাইনত।
আ আ আ।
হেইটো একচেপ্ত নকৰে সিহঁতে, কম্পিউটাৰ বেলেগকে হ'ব লগে। তাৰপিছত চব কৰিব লাগে।
অ', অ', আৰু এনেও আজিকালি ডিপ্ল'মা খোজেই ন মিনিমাম ছিক্স মান্থৰ। লাগেই ইহঁতক চবতে।
আপোনাৰ মই বতে কি কৰি আছে?
এয়া কি ক'লা?
তোমাৰ ঘৰত যে দুটা ডগী আছে দগী কেইটা কি কৰি আছে?
অ'। সিহঁতে আছে এনে বহি আছে। গৰম লাগে হিহঁতকো।
গৰমটো দিছেহে, হেভী গৰম দিছে।
উম, আৰু মানে কি হৈছে তাৰ ওপৰত অ' অ' অ', হিফালে ইমান গৰম নিদিয়ে।
আ হিছিল নিদিয়ে, তুমি কিবা কৈ আছিলা কোৱাচোন কি কৈছা।
অ', অ', নাই মানে আমাৰ লৰা কুকুৰটোৰ মানে চুলি খিনিয়ে ঘন বহুত ঘন হয় দীঘল দীঘল চুলি ত' তাক বেছিকে গৰম লাগে।
চুলি অলপ কাটি দিয়া।
চুলি খিনি কাটিলে আকৌ মায়ে মানাক
অ' ইমান গৰম দিছে চুলিতটো কাটি দিলে ভাল।
উম সেইকাৰণে মায়ে কেতিয়াবা গা ধুৱাই দিয়ে আকৌ সদায় সদায় গা ধুৱাই দিলে বেমাৰো হৈ যাব ন'। বেছিকে গৰম নিলে আৰু মায়ে অ' কি কয় ফ্ৰিজৰ পানীৰ লগত কা-কাপোৰ কাপোৰ এটা ফ্ৰিজৰ পানী অলপ দি গা-গাটো মুচি দিয়ে।
হয় সেইটো ভাল তাতো মুচি দিলে ভাল ঠাণ্ডা পানী কাপোৰ
আৰু উম আৰু সিহঁতকো মানে আও আও গৰম লাগে ন সিহঁতক মায়ে ফ্ৰিজৰ পানী দিয়ে মিক্স কৰি নৰ্মেল পানীৰ লগত মিক্স কৰি পিনে পানী দিয়ে।
ভালেটো এইটোকে কৰিব লাগে।
উম। আৰু মানুহতকে বেছি সিহঁতৰ গৰম লাগে ন চুলিৰ কাৰণে।
গোতে গা চুলি না তাৰ।
উম উম।
হয় নে নাই? কিমান চুলি কোটি কোটি চুলি আছে ছাগে।
উম। তোমালোকৰ কুকুৰটো কেনেকুৱা হয়?
মোৰ ওচৰত কোনবা আহে বাছ ই চেছ। সেই এনেকে, মোৰ ওচৰত কোনোবা আহিলে আহি মোৰ লগত বোলে কথা পাতি জোৰ জোৰকে ইয়াৰ পাঠ গৰম যাব, গাঁৱত আৰু কথা পাতিব নকৰ মোৰ লগত।
অ', অ', অ'।
একমিচিক কেতিয়াও হয় যিটো সি মুৰ উচত কোনবা আহি কিবা যুৰকে কৈ দিলে খং উঠি যাই।
অ', মানে তোমাক কিয় আৰু জোৰকে কব সেনেকুৱা। আহা।
হয় এনেকা।
অ, আমাৰো উম, অ'। আমাৰো ঘৰত কোনোবা অচিনাকি মানুহ আহিলে মাইনাই বহুত ভকে প্ৰথমবাৰ
যদি কোনোবা অচিনাকি মানুহ আহে বা বহুত দিন পিছত যদি কোনোবা আহে মাইনায়ে বহুত থুকে।
হয়, নেকি।
উম, ল'ৰা ভোকুতো ইমান সেই নুভোকে মানুহ চিনি পাই যায় মানে যদি কোনোবা আগত আহিছে উম, আৰু মানে তাই বেছি হা, হা।
মাইকী ম, মাইকী কুকুৰটো ৰখি নেকি বেছি?
অ, ভুকে তাই মাই ছোৱালীজনীয়ে বেছি ভোকে আৰু মানে তাইৰ এ, তাই বেছি এগ্ৰেচিভ হৈ গৈছে। মানে তাই অপৰেচন কৰাইছিলে ন সেইকাৰণে বেছ এগ্ৰেছিভ হৈ গৈছে তাই, তাই বাচ্ছা নোহোৱা অপাৰেচন কৰাইছিলে।
বাচ্ছা নোহোৱা কাৰণে ইছৰা। কিয় এনেকৈ কৰিলা?
নহয় মানে চাহা কুকুৰ হয় যিমান হলেও বাচ্ছাতটো এদিন এদিন হলেও দিবই ন। আকৌ বচ্ছা দিয়াৰ